হেল্ল' আহ বান্ধৱী কেনে আছা ভালনে?
তোমাৰ?
অ মোৰো ভালেই দিয়া অ আমি আজি সংৰক্ষণৰ ওপৰত আলোচনা কৰোঁ। আমাৰ নদী আমাৰ জীৱনৰ এক অমূল্য সম্প পদ হয় কাৰণ আমাৰ নদী নাথাকিলে মানুহ জীৱ জন্তু কৃষি আৰু প্ৰকৃতিৰ অস্তিত্ব কল্পনাই কৰিব নোৱাৰি দিয়াচোন।
হয়
কাৰণ পানী নহলে জানো আমি থাকিব পাৰি বা জীৱ জন্তু বোৰে জানো জীয়াই থাকিব পাৰিব কেতিয়াও নোৱাৰে গতিকে আমাৰ অ জীৱ জন্তু বোৰ বা বা আমাৰ কৃষি কৃষিও কৰো কৃষি কাৰ্যবোৰো খেতিক সকলে কৰিব নোৱাৰ গতিকে আমাৰ প্ৰকৃতি তো কল্পনাও কৰিব নোৱাৰি নদী নাথাকিলে গতিকে আমাৰ নদ দি বহুত বেছি আমাৰ প্ৰয়োজন হয় আৰু সেইবাবে হয়তো নদীক আমাৰ জীৱনৰ থগ মণি বুলি কোৱা হয় কাৰণ নদীৰ পানীয়ে কৃষি ক্ষেত্ৰত পানী যোগান ধৰে বা খোৱা পানীৰ উচ্চ হয় আৰু বহু উদ্যোগ প্ৰতিষ্ঠানৰ কামতো ব্যৱহাৰ হয়
হয়
গতিকে নদী আমাৰ বহুত বেছিয়ে প্ৰয়োজন
হয় আচলতে এ নদী আমাৰ জীৱনৰ এক অমূল্য সম্পদ
নদী নাথাকিলে জীৱনত অ পানীৰ অসুবিধা বহুত আমাৰ যথেষ্ট পৰিমণে আমি অসুবিধা পাও
হয় হয়
নদীয়ে আমাক খোৱা পানীৰ কৃষিৰ বাবে পানী যোগান ধৰে উম তাৰ পিছত মা এই পুখুৰীত মাছ দিব পাৰো পানী থাকিলে উম আৰু নদীত নদীত আমি বহুত আমি সৎ কামত ব্যৱহাৰ কৰিব পাৰোঁ উম আমাৰ মানে নদীৰ গুৰুত্বটো আৰু বহুত বেছি
হয়
আমাৰ কৃষিৰ ক্ষেত্ৰতো আমি আ এই বাৰিষা ষাৰ দিনত আমি খেতি পথাৰত থাকি কাষত নদী থাকিলে তাৰ পৰাই আমি এ যোগান ধৰিব পাৰোঁ নদী থাকিলে আমাৰ বহুত সুবিধা হয় এ নদীৰ পানীৰ কাৰণে আমাৰ কিছুমান ক্ষেত্ৰত আমি এই খেতিৰ সময়ত আনি আমি নদীৰ পৰা সংৰক্ষণ কৰি পেলে কৃষিৰ ক্ষেত্ৰত আমি সুবিধা পাওঁ আৰু
হয় হয় আপাৰ আচলত মানে কি পানী থাকিলেহে আমাৰ জীৱন থাকিব গতিকে আমি নদীবোৰ সংৰক্ষণ কৰিব লাগিব কাৰণ কিছু কিছু ক্ষেত্ ত নদীবোৰ দেখা গৈছে কি বহুত বেছি, দূষিত হৈ গৈছে নদীৰ পানীবোৰ। কাৰণ আমাৰ, অ আচলতে এই নদীৰ যিবোৰ মানে কি নদীবোৰৰ, পানী দূষিত হৈ পৰিছে ইয়াৰ বাবে কিন্তু মানুহেই দায়ী হয়। কাৰণ আমাৰ কাৰ কাৰ অ, কাৰখানাৰ বৰ্জ প্লাষ্টিক পলিথিন নলাৰ মলি পানী। বা পূজাৰ সামগ্ৰী আৰু বিভিন্ন আৱৰ্জনা নদীত পেলোৱাৰ ফলত নদীৰ পানী বহুত বেছি দূষিত হৈ গৈছে, আৰু আমাৰ বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়ে ৰাজ্যখনৰ অৰ্থনীতি কৃষি মীন পালন আৰু যাতায়াত ব্যৱস্থাত বিশেষ অৱদান আগবঢ়াই আহিছে। গতিকে আমি নদীক আহ, সংৰক্ষন কৰিব লাগিব। কাৰণ নদীৰ প্ৰদূষণৰ ফলত, আহ, মাছ আৰু জল জীৱ যি-যিবিলাক মানে নদীত জীৱসমূহ থাকে বা মাছ কাছ এইবোৰৰ সংখ্যা কমি যাব। আৰু বহুত জীৱ বিলুপ্তিৰ মুখলৈ যাব আৰু বৰ্তমান গৈছেও, সেইবাবে আমি অ', নদী মানে কি, ধৰি লোৱা যিবোৰ মানে নদীৰ পাৰ কাটি বালি আৰু শিল অবৈধ ভাৱে সংগ্ৰহ কৰাৰ ফলত টো নদীৰ স্বাভাৱ স্বাভাৱিকভাৱে গতিবাহত হৈছে, তাৰ ফলত গৰ খহনীয়াও হৈছে, সেইবোৰ আমি আচলতে মানুহ বোৰেই বা আমাৰ জনসাধাৰণে সেইবোৰ সংৰক্ষন কৰিব লাগিব ভালদৰে, চোৱা চিতা কৰিব লাগি
হয়। নদী নদীৰ কাষত নদী থাকিলে আমাৰ বহুত সুবিধা হয় তাৰ পৰা আমি বালি আনিব পাৰো ঘৰ বান্ধিবৰ কাৰণে। শিল আনিব পাৰো, নদীৰ কাষত থাকিলে আমাৰ বহুত সুবিধা হয়, আহ, শিল-শিল আনিব পাৰো। তাৰপিছত নদীৰ নদীৰ মানে বহুত আমাক, অ', আমাৰ বহু বহুত সুবিধা হয়। ধৰি লও, আহ, এই কিছুমান ক্ষেত্ৰত আমাৰ নদী থাকিলে এই কাজ কৰ্ম কৰাৰ পানীৰ সুবিধা পাও।
হয়। অ', সেইটো হয় অৱশ্যে মানে ন আকাশত থাকিলে বহুত বেছিয়ে আমাৰ সুবিধা হয় তাৰোপৰি যদি অ', এই নদীৰ যে বান্ধ দিয়ে সেই বান্ধবোৰ যদি নিদিয়ে, তে তাৰ ফলত গৰ সহ, গৰা খহনীয়াও হ'ব পাৰে। এতিয়াতো বহুত বেছিয়ে অসুবিধা হয়, গতিকে নদীৰ কাষত যিবিলাক মানুহ আছে, তেওঁলোকে সজাগ হব লাগিব। অ', সেই বান্ধ নদীৰ বান্ধবোৰ মানে কি সাজিব লাগিব যাতে কেতিয়াও গৰা খহনীয়া হৈ তেওঁলোকৰ অনিষ্ট সাধন নকৰে।
হয়।
হে মানে সেইখিনিৰ প্ৰতি সজাগ হ'ব লাগিব।
হ-হয়, নদীৰ মানে দুয়ো পাৰে গছ ৰোপন কৰি বহুত সুবিধা হয়, সেইবিলাক মাটি খহি পেলাই নাযে আমাৰ অ', বহুত অ', পৰিৱেশৰ মান সুৰক্ষিত হয়। আৰু আমাৰ অ', নদীৰ, নদীৰ সকলোৰে একেলগে কাম কৰি, কৰিলে আমাৰ নদীৰ, কিছুমান এই গাছ ৰোপন কৰিব পাৰি। নদীৰ পাৰত বাস কৰা লোকসকলৰ আহ, সুৰক্ষিত হয়।
হয় হয়। আচলতে সেইটো হয় অৱশ্যে কাৰণ, আমাৰ গছ-গছনি ৰোপন কৰি ব লাগে, কাৰণ গছ থাকিলে মাটি ক্ষয় টো কমকৈ হয়, তাৰ ফলত আমাৰ, আ', নদীৰ মানে গৰা খহনীয়াটো কমকৈ হ'ব। তাকে আমি গছ-গছনি নদীৰ পাৰে পাৰে ৰুব লাগে।
হয়।
ন নদীৰ পানী, কিছুমান নদীৰ পানী বহুত, পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে, কিছুমান বহু কিছুমান ক্ষেত্ৰত দেখা পাইচো টো নদীৰ পানী কিছুমানে অ কিছুমানৰ, সুবিধা নহলে, সেই নদীৰ পনীয়ে খাব লগ বা খাব লগা হয়, কি সেই নদীৰ পানীয়ে খাই, কিছুমান মানুহে জীয়াই আছে, সেই সেই পানীতটো যদি, বেয়া কামত ব্যৱহাৰ নক কৰে গাছ কাটি নেপেলাই, তাৰ পিছত বেয়া বস্তু পেলাব নালা গে।
হয়।
তাৰ কাৰণে আমাৰ কিছুমান মানুহৰ বহুত সুবিধা হয়।
হয় হয়। আমাৰতো ব আমাৰ যি মানে বহুতখিনি উৎসৱ লোকগীত, সাহিত্য আৰু সংস্কৃতি নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। হে,
হয়।
আৰু আমাৰ জলবায়ু পৰিৱৰ্তনৰ ফলতো নদীৰ স্বাভাৱিক প্ৰৱাহ সলনি হৈছে। কেতিয়াবা অতিবৃষ্টি কেতিয়াবা খৰাং দুয়টাই নদীৰ বাবে ক্ষতিকাৰক। হয় আচলতে, কাৰণ, আহ মানে কি বন মানে যেতিয়া মানে কি অত্যাধিক বালি উঠোৱাৰ ফলত নদীৰ স্বাভাৱিক গতি সল নি হয়, আৰু পাৰ ভাঙন বৃদ্ধি পায় মানে গৰা খহনীয়া হয় আৰু, আৰু বন ধং সৰ ফলতো নদীৰ ওপৰত বেয়া প্ৰভাৱ পৰে। কাৰণ গছ নাথাকিলে বৰষুণৰ মাটিয়ে পানী বৰষুণৰ পানীয়ে মানে নেকি মাটি উটুৱাই নদীত পেলাই। ফলত নদীত আহ পলি মাটি জমা হয়। গতিকে আমাৰ নদ দি সংৰক্ষণৰ বাবে সকলো নাগৰিকৰে দায়িত্ব আছে। গতিকে আমি আমাৰ দায়িত্বখিনি আমি পালন কৰিব লাগিব আৰু আমি এই খিনি কথা মন দিব লাগিব যে, নদীত যাতে কোনো ধৰণৰ আৱৰ্জনা পেলাব নোৱাৰে, সেইখিনি আমি গুৰুত্ব দিব লাগিব। আৰু প্লাচ টিকৰ ব্যৱহাৰ কমাব লাগে কাৰণ পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। আৰু নদীৰ পাৰত গছ-গছনি ৰোপন কৰিব লাগে তেতিয়া গৰা খহনীয়াতো কমেই আৰু পৰিৱেশটো আমাৰ সেউজীয়া হৈ থাকে আৰু।
হয়। আমাৰ গধূলি পৰাত নদীৰ কাষত ফুৰিবলৈ আমাৰ দেহা সুস্থ কৰি টি ৰাখে, আমা-আমাৰ দেহ হা, সৰু-সৰু ল'ৰা ছ-ছোৱালীবোৰক লৈ গলে তেওঁলোকে বহুত কথা শিকিব পাৰে এ, গধূলি পৰত নদীৰ পাৰত এ, ইমান ভাল লাগে সেইবিলাক সৰু-সৰু ল'ৰা ছোৱালীক দেখুৱাব লাগে।
হয়।
আমাৰ নদীটো আমাৰ, বহুত তাৰমানে ভাল লগা।
হয়।
আৰু এটা, তাত আমি আৱৰ্জনা পেলাব নালাগে। আ, আৰু আমাৰ পানীৰ অপচয় কৰিব নালাগে, কাষত গছ পুলি ৰ পন কৰিব লাগে।
হয়, মানে কি, নদী সংৰক্ষণ মানে কেৱল অকল নদী সুৰক্ষা কৰাই নহয়। আ, তাৰ লগতে মানে কি কৃষি জীৱ জন্তু পৰিৱেশ আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়া হয়।
গতিকে আমি আ, নদী পৰিষ্কাৰ কৰি ৰাখিব লাগিব সদায়। নদী সংৰক্ষণ কৰি ৰাখিব লাগিব। গ আ এতিয়া মই তোমাৰ পৰাই আজি ভালেখিনি কথাই শিকিলো। আকৌ নতুন এটা অধ্যায়ত লগ পাম।
হয়।
ৰাখিছো এতিয়া, ধন্যবাদ।
হয়, ধন্যবাদ।